হেল্ল',
কি কৰিছ?
হেল্ল',
মই কোৱাটো তই নাই শুনা নেকি?
লও
তোৰ মাত্ৰ মোৰ আহি আছে।
হেল্ল',
হেল্ল',
হয়। হয়। আহিছে হেল্ল, হেল্ল', হেল্ল', হেল্ল', হেল্ল,
হেল্ল', নাই। তোৰলে চাউন যোৱাই নাই।
শুনাই নাই।
মোলে আহিছে। কি কৈছ?
ইনে অলপ বিচৰতন আপুনি?
হা হা?
হেল্ল', হেল্ল, কি কৰি আছা?
মই একো নাই কৰা। মই এনেই পথাৰতে আছোঁ।
অ', হ,
হেল্ল',
ঠিকে আছে। খোৱা হেল্ল, হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' হয়
হেল্ল'
এতিয়া আহিছে হেল্ল' হয় আহিছে
ভাত কিহে খালি?
ভাত হেৰি তোমাৰ আলু পিটিকা আলু মটৰ ভাজি দালি
অ
হে আপুনি
মই গাখীৰ তাপা আলু পিটিকা
অঁ
বাকী কুশল মংগল নে?
আছোঁ আৰু ভগৱানৰ আশীৰ্বাদতে জীয়াই
আজি গৰমতটো কেনেকুৱা পৰিছে পিছে?
গৰম মানে বহুত অত্যাধিক হৈছে
মানে এতিয়া কি কম আৰু ইমানেই গৰম হৈছে বাহিৰলে ওলাব পৰা নাই
হয় হয়
সেইকাৰণে অলপ মুক্ত পথাৰত বিচৰণ কৰি আছোঁ
ঠিকেই আছে আজি মই মানে অলপ ওলাই গৈছিলো
আচ্ছা
তাপা অকণ মস্য চিকাৰ কৰা হ'ল
হয় নি ঠিকে আছে চিকাৰ কৰি লাগে কিন্তু এই গৰমত খোৱাটো ইমান এটা ভাল নহয়
নাই নাই অকণমান তৃপ্তিটো ল'ব লাগে মানে
অঁ সেই মুখৰ তিপ মানে মুখৰ তৃপ্তিটোৰ জহত কেতিয়াবা মানে বহুত অঘটন হোৱা দেখা গৈছে
হয় সেইটো হয় বাৰু হয়।
সেইবাবে মানে খোৱাটো বেয়া নহয় কিন্তু লিমিট লগাই খাব লাগে বস্তুটো
হয় হয় মানে সেইটো আমাৰ কালিৰে পৰিকল্পনা আছিলে। আমি লগৰ তিনিজন মিলি খাল সিঁচিলোঁ
হয়
তপৰা সিহঁতৰ ঘৰৰ নিজৰতো সিঁচিলোৱে আনৰো সিঁচিলো।
হয় হয় উম
সমানে তিনি ভাগ কৰি ঘৰলৈ আনিলো।
হয়
ৰাতি আহাৰত তাৰে পৰিৱেশন কৰিব লাগিব।
অ হয় হয় ঠিকে আছে।
বাকী আপোনাৰ ইসাঁজ।
আমাৰ ৰাতি সাঁজ।
হয়
আমাৰ ৰাতি সাঁজ নিৰামিষেই হ'ব যিহেতু গৰম অত্যাধিক পৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আহাৰ ভাগৰ আয়োজন কৰিব লাগিব।
হয় হয় বাকী এতিয়া। পঢ়া শুনা কি চলিছে।
পঢ়া শুনা চলিছে বৰ্তমান আমি অধ্যয়নেই কৰি আছোঁ।
কোন বিভাগত কি অধ্যয়ন কৰি আচা বা
আমি কলা বিভাগত অধ্যয়ন কৰি আছোঁ এইবাৰ
বিষয়
দ্বাদশ দ্বাদশ শ্ৰেণীত
হয় হয় তাৰ বিষয় কি বিষয় কি অ
বিষয় সমাজতত্ব বুৰঞ্জী।
হয়
ৰাজনৈতিক বিজ্ঞান আৰু বিহু
হয় হয় এতিয়া আপোনাৰ পৰীক্ষা চলি আছে নিশ্চয়
হয় পৰীক্ষা চলি আছে।
কেনেকুৱা হৈছে বা পৰীক্ষা
পৰীক্ষা বৰ্তমানলৈকে ঠিকেই গৈছে আগন্তক কি হয় নাজানো আৰু কৈ মানে প্ৰশ্নকাকতৰ ওপৰতেই কথা আহিব
হয় হয় আগন্তু কোন সময়ত আছে কোন তাৰিখে।
আগন্তক কাইলৈ আছে
অঁ কাইলৈ কোন বিষয়ৰ আছে।
কাইলে ৰাজনীতিৰ বিষয়ৰ আছে
আচ্ছা এতিয়া আপোনাক মই এটা প্ৰশ্ন কৰিম ৰাজনীতিৰ বিষয়ক লৈ। বৰ্তমানৰ
মই জনাল
এতিয়া শুনিব বৰ্তমানৰ ৰাজনীতিৰ যিটো পৰিৱেশ চলি আছে। হয়
হয়।
তাৰ ওপৰত আপোনাৰ মতামত কেনেকুৱা।
বৰ্তমান ৰাজনৈতিক পৰিৱেশটোলৈ লক্ষ্য কৰিলে দেখা যায় যে। ইয়াত বহুতো কূটনীতিয়ে ভৰি আছে।
হয় হয়
হয় আপুনি দেখিবলৈ চালে ভালকৈ প্ৰত্যক্ষ কৰিলে দেখিবলৈ পাব।
বৰ্তমান ৰাজনৈ তিক দিশটো এনেকুৱা এটা পৰ্যায়লৈ গৈছে, য'ত নেকি হিংসা দুৰ্নীতি অন্যায় এই সকলোবোৰ দেখা পোৱা গৈছে।
হয় হয়।
হয়
আপুনি এই ৰাজনীতিটো কেনেকুৱা হোৱাটো বিচাৰে?
মই বিচাৰো যে ৰাজনীতিটো মানুহৰ মানে সাধাৰণ প্ৰজাৰ দৰে হওঁক ধৰি লওক এতিয়া
এটা মানে শান্তমূলক পৰিৱেশৰ সৃষ্টি হয়, ৰাজনীতিয়ে যাতে কোনো উশৃংখল পৰিৱেশৰ সৃষ্টি নকৰে।
এই বৰ্তমান সময়ত উশৃংখলতাৰ পৰিলক্ষিত হৈছে বহু বহু বহু ৰাজ্যত নাই।
হয় হয়।
সেয়ে বিচাৰোঁ অলপ শান্ত হওঁক। পৰিৱেশবিলাক নিৰ্মল হওঁক, মানুহৰ চিন্তাধাৰাৰ উন্নত হওঁক। ৰাজনীতিক সকলে নিজৰ স্বাৰ্থৰ বাবে নহয় নিজৰ দেশৰ বাবে কাম কৰক, সেয়ে বিচাৰোঁ।
হয় হয়, এতিয়া আমি যদি ভালকৈ আমি প্ৰত্য ক্ষ কৰোঁ, আমি সকলোতে নিজৰ স্বাৰ্থই দেখিব পাওঁ।
হয়।
হয়নে বাৰু?
হয় হয়।
এতিয়া প্ৰত্যেক ৰাজনীতিবিদ এজন দক্ষ এজন সেনাবীৰৰ দৰে হয়।
হয়
তেওঁ বিচাৰিলে সফল ভাৱে যুদ্ধত জয়ী হ'ব পাৰে।
হয় হয় নিশ্চয়।
কিন্তু তাৰ বাবে যদি আপুনি লক্ষ্য কৰে, তেওঁ বিভিন্ন ধৰণৰ কূটনীতি প্ৰয়োগ কৰি তেওঁৰ বিপক্ষ দলৰ বাবে তেওঁ জিকাটো নিশ্চিত কৰিবলৈ আৰু বিপক্ষ দলক তল পেলাবলৈ, যি মা যি মানসিকতাৰে তেওঁ তললৈ যাব পাৰে সেইটো কোনেও পৰিকল্পনা কৰিব নোৱাৰে।
হয় নিশ্চয়।
এতিয়া আমি দেখিবলৈও পাওঁ শুনিবলৈও পাওঁ। পইচাৰ যিটো বিতৰণ হয়, উম্বু এটা ভোট কিনিবৰ কাৰণে
হয়
সেইটো সঠিক নে? আপোনাৰ দিষ্ট
এইটো একেবাৰে মোৰ মোৰ লক্ষ্যত একেবাৰে সেইটো মানে একেবাৰে মই গণ্যযোগ্য বুলি নাভাবোঁ।
হয় হয়।
কাৰণ আপুনি কাৰোবাক টকা দি- কাৰোবাৰ পৰা সেই ভোটটো কিনি লোৱা বুজাইছে আৰু সেইটো স্বাৰ্থৰ বাবেহে কৰা হৈছে।
চে
আমাৰ ভোটদানৰ অধিকাৰ হৈছে সকলো ৰাইজে সমান- সকলো ৰাইজে ভোটদানৰ অধিকাৰ পাব লাগে এইটো বৰ্তমানলৈকে- পায়ে আহিছে কিন্তু এই- টকা বিতৰণ কৰাটো একদম অনীতিমূলক কাম হৈছে।
হয়ঁ, হয়ঁ।
হয়ঁ।
আপুনি যদি এবাৰ- ইলেকশ্যন খেলাত ৰাজনীতিত এবাৰ আপুনি নমাৰ সুবিধা পায়-
হয়ঁ!
আপুনি কেনেকুৱা কেনেকুৱা পদক্ষেপ আপোনাৰ ফালৰ পৰা ল'ব।
হয়ঁ মই। মই ভবা নাই এতিয়ালৈকে কিন্তু মই চেষ্টা- কৰিম সেই ৰাজনীতিটো মই যদি এজন ৰাজনীতিবিদ-
সুদক্ষিণা সুদক্ষ্য ৰাজনীতি।
হয়ঁ, হয়ঁ, সুদক্ষ ৰাজনীতিবিদ হবলৈ হলে মই এজন নিজকে প্ৰস্তুত কৰিব লাগিব। কাৰণ সেই হিচাপত মোৰ এতিয়া বয়সো হোৱা নাই বয়স যথেষ্ট কম হৈ আছে।
হয়ঁ, হয়ঁ।
হয়ঁ সেই প্ৰশ্নটোোকে মই আপোনাক উল্টাই সুধিব বিচাৰিছো।
হয়ঁ, হয়ঁ, মানে আপুনাক। আহো এতিয়া যদি মই চাওঁ মোক যদি এজন ৰাজনীতিবিদ হিচাপে ৰাইজে সমৰ্থন কৰে।
হয়ঁ।
মই প্ৰথমে তলৰ খাপৰ পৰা আৰম্ভ কৰিম। কেনেকৈ নিজৰ গাঁৱৰ পৰা আৰম্ভ কৰি নিজৰ জিলা পৰ্যায়- ৰাজ্যিক পৰ্যায় আৰু নিজৰ দেশ- খন কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিম। কোনো দুৰ্নীতিমূলক কাম নকৰাকৈ অৰ্থাৎ ৰাইজৰ- কোনো অহিত চিন্তা নকৰাকৈ- সেইটো বুজোৱা নাই মই মানে ইটোৰ যিটো- বিপক্ষ দল থাকিব বিপক্ষ দলৰ যাতে সমৰ অধিকাৰেেৰে তেওঁলোকে- আহ ৰাজনীতিত যুদ্ধ কৰিবলৈ সুবিধা পায়। এইটো মন দি- মোৰ নিজৰ কৰ্তৃত্বৰে মোৰ নিজৰ প্ৰেক্ষাপটত। মই যুদ্ধ নামিম।
হয়ঁ।
কাৰণ এতিয়া যদি চাওঁ- এটা ইলেকচন খেলিবলে এজন- কেণ্ডিডেটৰ বহুত লাখ লাখ কোটি কোটি টকা তেওঁলোকে ব্যয় কৰে। এতিয়া সেইটো টকাৰে যদি মই এখন স্কুল- বা চিকিৎসালয় বা এটা ৰাস্তাৰ অলপ কাম কৰি দিওঁ- তেতিয়া- সেই তাৰ মানুহখিনি অহা যোৱা কৰা তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যিটো যত্ন আহিব তেওঁলোকৰ বাকী যিখিনি কাম থাকিব। সেইটো কৰাত যথেষ্ট তেওঁলোকে সকাহ পাব।
হয় নিশ্চয়।
কাৰণ আমি যদি আমাৰ ৰাস্তাটোৱেই চাওঁ হস্পিতেললৈ যোৱা ৰাস্তাটো অত্যন্ত অৱস্থা বেয়া ইমানেই গাত আছে। ৰাস্তাটো ইটো গাঁতৰ পৰা বচাই যদি আমি সিটো ফাললৈ আমি নিব বিচাৰো। চকাটো গাঁত পৰিবই। তাত যদি মই অকণ মাতি পেলাওঁ, বা এখন এখন এম্বুলেন্ঞ্চৰ ব্যৱস্থা ইয়াত কৰি দিওঁ তেতিয়াতো নিশ্চয় সকাহ পাব।
হয় অতি সুন্দৰ মই আপোনাৰ পৰিকল্পনা মই প্ৰশংসা কৰিছোঁ। মই বিচাৰোঁ আপোনাৰ দৰে প্ৰত্যেকজন ব্যক্তিয়ে এনেকৈ নিজৰ অঞ্চলটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰে।
হয় হয়।